হেল্ল' হেল্ল'। হেল্ল' কি কৰিছা?
এনেই আছোঁ তুমি?
মইয়ো এতিয়া এনেই, ডিউটিৰ পৰা আহিলো।
অ' অ'।
ডিউটি পৰা আহি ৰাতি পাঁচটা, চাৰে পাঁচটালৈকে থাকে। উম্ আহি পেলাই টাউন ফালে গ'লো অলপ।
অ', অ'।
আজি দেওবাৰ যে দেওবাৰ বজাৰ হয় আমাৰ ইয়াত ত' অলপ চব্জি আনিব গৈছিলোঁ।
অ 'অ'।
অ' ত' ৰুমত থাকো আমি দুজন থাকো, লগৰজন থাকে আৰু।
অ'।
সি ক'লে মানে চব্জি আনিব লাগে বজাৰ যাওঁ বলা বুলি ক'লে।
অ'।
ডিউটিৰ পৰা আহি মেলি দুইটাই ওলাই বজাৰ গ'লো।
অ'।
বজাৰ পৰা কি আনিলো আম আনিলো অ' তিতাকলা আনিলো, ডাল আনিলো আলু আনিলো, পিঁয়াজ আনিলো, ৰচুন আনিলো। মানে যিখিনি তিতা কৰলা কেই টকা আছিলে বাউ আশী টকা নেকি কেজি।
অ' ইমান দাম নে?
অ' দাম হৈছে কিন্তু চব্জি অলপ দামেই আছে। উম্। বাকী তেনেকে এইকেইদিন অ'।
আলুটোৱে অকণমান কম নেকি?
আলু হ কম হ'লেও আজালি মানে কি হ'ল আলু চিজন গ'লটো, ত' ভাল আলু পোৱা না নাযায় মানে দোকানত।
অ'।
অ আলু বিলাক অলপ খাবলৈ মিঠা, মিঠা হ'ল। তাৰ পৰা ইমান ভাল আলুতো পোৱা নাযায় এইবিলাক গেলা ওলাই, পুকীয়া ওল লাই তেনেকে উম্। তাৰ পৰা কোৱা ভাত খালা নে নাই? অ' আম তিনি কলা ন?
উম্।
আম কেজি এক দেৰ কেজি দিলে এশ টকাত। মানে প্ৰায় ষাঠি টকা ধৰিল'। ক'ত পঞ্চাশ টকা পঞ্চাশ পঞ্চাশ টকা মানে দেৰ কেজিত এশ টকা তেনেকে দিলে আৰু ডাঙৰ ডাঙৰ আম আছিলে। মানে আমি গধূল তাই অ', গধূলি টাইমত গৈছো যে গধূলি টাইমত মানে বস্তু বিলাক তেনেই অলপ দাম বিলাক কমি যায় মানে দাম গধূলি হ'লে চবজ বিলাকো দাম কমি যায় বাকী বস্তুবলাকো দম দাম কমি যায় চবৰে ঘৰত য যাব টাইম হৈ যায়তো উম, কিন্তু ৰাতিপুৱা গ'লে ফ্ৰেছ খিনি ফ্ৰেচ চবজিবিলাক পায় মানে
অ',
অ', গধূলিকে আৰু দিনতটো তেনেকে আজিটো গৰমো পৰিছে তেনেকে গৰমত থাকি দিনটো তো অলপ শাক পাচলিবলাক হেৰি হৈ যায় আৰু
উম,
উম, আৰু কোৱা কি চবজি খালা আজি
আজি দালি আছিলে আৰু আমলেট আছিলে এনেকেই অ', আছিলে আৰু এটা সৰু মাছৰ যে সৰু মাছৰ চাটনি
দৰিক নাই বোলে তো নে
কি মাছ আছিলে ক নাজানো নাজানো মানে যে অকল পিটিকা কৰি দিলে ন সেইকাৰে গমেই ন পালো কি মা অ', হয় নহয় হেৰি মাছ আছিলে এইটো বালি পতিয়া আছিলে
অ',
মানে দুদিনমানান হ'ল এ এ বৰষুণ দিছিলে যে বৰষুণ দিওঁতে মানে এই নেট পাতি থৈ দিছিলে মানে নেট লগাই ৰাখিছিলে তাত মানে সৰু সৰু মাছবোৰ আহিছিলে আক ত' সেইবোৰ যে থৈ দিছিলে মানে পানী
উম,
তাৰপিছত আজি সেই তেনেকৈ কাজে মোকটো কেমেৰাত পৰিলে মানে,
অ ', এনেই কি মাছ খাই ভাল লাগে?
মোৰ এনেই মোৰ যি মাছলে ফ্ৰাই কৰি দিলে ভাল লাগে বেছি মানে এই পু পু পুঠি মাছটো আৰু চেনি পুঠি বুলি যিটো আছে যে এজনী এজনীকে যদি ফ্ৰাই কৰি দিয়ে একেবাৰে ডা নহয় আৰু এই যে পুঠি মাছতকৈ যে অকণমান ডাঙৰ হয় যে
হয়, হয়, হয়, গম পাইছো উম কি এনেকে বিলাহী দি বা ঔটেঙাৰ লগত তেনেকে নোখোৱা জোল নোখোৱা
খাওঁ সেনেকেও খাওঁ খোৱাাতটো সেনেকে বেয়া নাপাওঁ বাৰ কিন্তু মানে মই
চাই কৰিলে ভাল পোৱা
উম, উম, জোল খিনিও ভাল পাওঁ মই এনে এনেকুৱা হয় বা যদি মাছ বনাই তেতিয়া মানে মোক মাছটো এক্সট্ৰাকে জোলটো একস এক্সট্ৰাক কেনেকুৱালৈকে লাগে মানে
আহ, এ মইতো যেনেকে হ'লো খাই দিওঁ বু যেনেকে চব্জি যেনেকে বনালো ভাল লাগে ভালকে বালোনে ভালেই লাগে আৰু তেনেকে ফ্ৰাই বা জল কঠা নাই
অ', তোমালোকৰ মাছ অ', এনেকুৱা এইটো ছিজনত মানে এতিয়া বাৰিষা চিজনত পথাৰ চথাৰ বিলাকত ওলাই চাগে
হয় এইটো চিজনতো মাছ পোৱা যায় কাৰণ ওচৰতে মানে কি বুলি কয় এই জান বুলি কৈছে জান বুলি
উ, উম।
অ' পুখুৰী জাম তেনেকে থাকে। তেনেকে সেইবিলাকত মানে মাছ বিলাক আহে আমাৰ তাকে এই জংঘলখন ত' আমি যিখন জংঘল আছে সেইফালৰ পৰা প্ৰায় আহে মাছবিলাক।
অ'।
উ, তেনেকে এই বাৰিষা চিজনত পানী বেছি হয় তেতিয়া মাছ পোৱা যায় ভালেমান মাছ পোৱা যায়।
অ' এই তোমালোকৰ সেইফালে এই ভেটা দিয়ে যে ভেটা চনেকুৱা নাই সেইটো অঁ', অঁ' তোমালোকৰ এইফালে দিয়ে নাই।
দিয় দিয় ভেটা দিয়ে এই পানী বাঢ়িলে ভেটা দি পেলাই মাছ ধৰেতো।
আহ।
উম। এ মানে ন মানে গাঁৱৰ প্ৰায় পথাৰৰ ফালৰ পৰা এখন নৈ সৰু নৈ আৰু সৰু নহ মানে সিমানো সৰু নহয় এ বৈ গৈছে তো সেই খনত তেনেকে ভেটা দিয়ে ভেটা তাত বোলে বহুত মাছ পায় তাৰ পৰা এনেকে জাল লৈও মাছ ধৰে। জাল লৈ ধুইব যায়।
আহঁ।
উম।
ওচৰতে আছেনে?
এ সিমান ওচৰত নহয় বাৰু। অলপ দূৰতে আছে ন নদীখনত অলপ দূৰতে আছে ইমানাৰ ওচৰত নহয় পথাৰবিলাকো আমাৰ দূৰতে থাকে তেনেকে ইমান ওচৰত পথাৰ নাই পথাৰ মানে চবৰ একেলগতে বহুত ডাঙৰ পথাৰ এখন আছে আমাৰ।
আহ আহ।
উম, সেনেকে পথাৰটো অলপ দূৰৰে হয়।
আহ। খেতি অ' ক'তো নাই যোৱা মানে এতিয়া বন্ধ হৈছে ন' গৰম বন্ধ আহিছে। হৈছে মানে এতিয়া এই লাষ্ট লৈ যাম বুলি ভাবি আছো।
অ'।
উম।
বাকে খেতি খেতিৰ কথা ক'লো খেতি কৰিছে নে তোমালোকৰ ফালে?
আমাৰ এইফালে কৰিছে কৰাবোৰে। তাৰ পৰা কৰিছনে আমাৰ আমাৰ আমাৰ ঘৰত কৰিব কাৰণে পুৰুষ বুলি কোৱা বস্তুটো নাই মানে। মানে কৰিব পৰাকে পুৰুষ পুৰুষ বুলি কোৱা বিলাক যে কাম নাই মানে। আমাৰ ৰোৱনী বিলাকৰো কাম নাই মানে। ৰোৱনী আৰু কি হালোৱা এটাৰো কাম নাই মানে। কাম নাইিয়া মানে এইবিলাক এনে নামত মানে চ'ব। সেইকাৰণে আমাৰ এই ভগিয়াই দি দিয়া হয়।
অ', অ', ভালে অলপ বেছিকে আছে চাগে ন'?
বেছি
পথাৰ মাটি অলপ বেছি বেছিকে আছে চাগে সেইকাৰণে ভগিয়াই দিয়ে।
নহয় মানে শেষ হয়গে আৰু খাবলে আৰু
উম। তাকি তুমি অ ৰুই পাইছা নাই তেনেকে?
ৰুই পাইছোঁ বাৰু। এ মই ৰুবলৈ যাও, পাইছো। এ মোৰ লগৰ ছোৱালী আছে, লগৰ ছোৱালী ঘৰলৈ যাওঁ ৰুবকাৰণে। অ আগতে মানে যেতিয়া উম সৰু হৈ আছিলো তেতিয়াও ৰুব গৈ তেতিয়া মানে আমাৰ দাদা হতে বিয়া-ছিয়া পতা চিয়া পতা নাছিলে যে। দাদাহতি কৰিব গৈছিলে।
অ।
এতিয়াহে
বাকী এতিয়া কি কি কৰি আছা বুলি কৈছিলা তুমি?
মই এতিয়া এনেই আছো, বৰ্তমানৰ কথা কোৱা নাই জানো?
উ বৰ্তমানৰ কথা নাই কোৱা, শিক্ষাগত কথা কৈছিলো।
অ শিক্ষাগতৰ দিশত মই আছামিছৰ মাৰ্ছতাছ ডিগবৈ কলেজত কে কে ইউনিভাৰ্চিটি। উম।
ভালেই দিয়া তেতিয়াহলে।
আছো আৰু তেনেকে।
বাকী তেনেকে কম্পিটিটিভ একজামৰ কাৰণে কিব প্ৰিপাৰেচন কৰি ছা নাই?
একজামৰ কাৰণে মোৰ তেনেকৈ প্ৰিপেৰেছন বুলি কিনে কৰা পোহা নাই এতিয়ালৈকে। এ একজামৰ এপ্লাইটো কৰাৰ পিছতে দুদিনমান গাত লাগে এনেই। সেই দুদিনমান পঢ়ি কিনেনো ক'তনো কি ফালিব পাৰি।
চবৰে তেনেকুৱা যেতিয়া এপ্লাই কৰা হয় তেতিয়া অলপ গাত লাগে দুদিনমান ফাৰ্ছ দুদিনমান পঢ়া হয়। তাৰ পৰা আকৌ বাদ দি পেলাই যেতিয়া আকৌ এডমিট কাৰ্ড আহে ন তেতিয়াৰ পৰাহে পঢ় হয়।
অ একজামটো দি শেষ হোৱাৰ পিছত, মানে দিবলৈ যেতিয়া যাবা পেপাৰখন যে এতিয়া চাবা এয়া অ' এইবোৰ কুৱেশচন আৰু অলপ যদি ভালকৈ চালোঁ হয়।
অ হয় হয় কুৱেচন পেপাৰখন দেখি কিনি এ লাগে। কম চে কম মই নালাগে ইমান মাহ পঢ়িবলৈ একমাহ বা দুই মাহ পঢ়ি দিয়া হ'লেও মই যিয়ে হৈ গ যেন লাগে।
অ তো হেৰি মোৰ এনেকুৱা মই এবাৰ দুবাৰ দিছো দেই একজামটো, এনেই দিবলৈ যাওঁ, এনেই মানে কিবা এটা এক্সপিৰিয়েঞ্চ হ'ব এনেকে বুলি ভাবি কিনে দুবাৰ দিলোগে দেই। অলপ অলপ চাই কিনে যাও সেই ইউটিউব এইবিলাকতে আহি থাকে ন। সেই তেনেকে চাই কিনে যাওঁ আৰু তাৰপিছত অলপ অলপ দেখা অলপ অলপ চিনাকি চিনাকি লাগে ন, অলপ যদি ভালকে পঢ়িলো হয় এনেকে নিচিনা লাগে। অহা বাৰলে ভালকে প্ৰিপৰেন কৰি কিনে দিম এনে এনেকে নিদিম এনেকে বুলি ভাবো দেই। দি আহি
অ সেইটোয়ে হয় বাৰু, মানে অ এনেকুৱা লাগে যে মই মাহ হ'লেও ভালকে পঢ়া হলে এনেকা লাগিযায়।
উম।
উম বাকী এই ওলাই যোৱা বছৰ আহিছে যে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড তেনেকে এক্জাম কিবাত দিছিলা?
মই দিছিলোঁ থাৰ্ড গ্ৰেডৰ ফৰ্থ গ্ৰেডতোহে দিছিলোঁ। থাৰ্ড গ্ৰেডৰ দিব নহলো।
অ অ কেনেুৱা, কেনেকুৱা হৈছিল?
এ মোৰ বেয়া হ'ল আকৌ, সেইকাৰণে আছো ইৰে ঘৰতে।
অ এনেই মানে ধৰি লোৱা এশ ভিতৰত কিমান কিমান মান পাই
মই ৰিজাল্টে নাচালো মই জানোৱেই যে মোৰ বেয়া হ'ল বুলি কি মই ৰিজাল্টেই নাচালো।
অ'। ময়ো তাকে দিছিলো মোৰ ইমান দৰশত ছেভেনটি টুহে আহিছিলে।
ছেভেনটি টু আহিছিলে আৰু অলপ কষ্ট কৰা হ'লে পালা হলহে।
পঢ়ি গৈছো সকলল প, অ, পইক্ষা আজ দে থাৰ্গেত
অ', অ'।
হম।
সেইফালে ভাস্কৰ, ভাস্কৰ বৰা চিনি পোৱা নাই।
ভাস্কৰৰ বুঢ় পাওঁ ভাল লাগিছে তলপ
এই ৰবাই ক প নেকি সিহতৰ সেইটো চিকৰা যোন ৰবা সেইকাৰণে অ, সি যোৱাবাৰে তাৰ আগৰ পাছত পাইছিলে নেকি ফ গ
অ, তাৰ আগৰ বছৰ হয়, হয়, হয়, হয় তাৰ আগৰ বছু পাইছে অ'।
অ, তাৰ লগৰ এ, শনি
লগৰ নহ'ম আমি এক বছৰ মান সৰু হ'ম। শুলিছা
অ', অ', একবছৰ নহয় অ, দেখোন আমি।
আহ।
তাকে তোমাক দেখিও ন, নাই গমেই নাই পোৱা নহয় মই তোমাৰ
তুমি মোক নাই দেখা, মই মইহে তোমাক দেখিছো, সেইদিনা, সেইদিনা দেখিছিলো তাত।
নাই, দেখানি তুমি সলাই দিবাচোন কিজানি
অ, দি পিখন অ, চেঞ্জ কৰিব লাগিব।
আহ, মানুহটো চিনি পোৱাকে।
ঠিক আছে, ঠিক আছে অ, সেইটো হয় মই